উম, কি কৰি আছা?
এই ঘৰতে তোমালোকৰ ফালে আজি বতৰ কেনেকুৱা?
বতৰটো আজি ৰাতি তোমাৰ বৰষুণ দিছে। চিলে নটামানত এতিয়া, এতিয়া বৰষুণো নাই ৰ'দো নাই ঠিক-থাক। থাক আছে। বতৰটো ভালে আজি, হ'লেওঁ বৰষূণ ইমান নাই ৰেদো ইমান নাই। বৰষূণ পৰিছেলে, দুইঘণ্টামান বৰষূণ পৰি এতিয়া কমিছে, তোমালকৰ ফালে?
আমাৰ ফালেওঁ তোমাৰ ৰদ কম দিছে, গৰম আছে বৰষুণ পৰা নাই, কিন্তু বতাহওঁ নাই গৰমতটো পুৰা দিছে। এতিয়া বহুত গৰম লাগি আছে।
ৰাতিপুৱাৰ পৰা ৰাতিপুৱা বৰষুণ দিয়া নাছিলে।
আমাৰ ফলে বৰষূণ হোৱা নাই।
আমাৰ ফালে হৈছে বহুত দি আছে। গতে, গতে মাৰা নাই, ন, গতে মাৰা নাই, এনেক আছে দিন
অলপ, অলপ আন্ধা হৈ আছে, বৰষুণ আহিবও পাৰে আকৌ এবাৰ।
হয়। অথ, লও, বতাহ চতাহ নাই, কম কিন্তু গৰমতটো পুৰা আছে।
গৰমটো আছেই।
হয়।
কাৰেণ্ট আছে?
কিনে, কাৰেণ্ট আছে। অ,
উম,
কাৰটো মানে বতৰ বেছি বেয়া হ'লে, বতৰ বেছি বেয়া হ'লে, কাৰাৰেট গুছি যায়।
উম,
আৰু তোমালোকৰ ফালে হেৰি, কেনেকুৱা বতৰ ভাল লাগে তোমাৰ?
মোৰ ধৰা, ইমান নহয়, ইমান গৰমো নহয় অলপ অলপ গটা মাৰি থাকিব। তেনেককা ভাল লাগে, ইমান ৰ'দ নাই তেনেকা ভাল লাগে। তোমাৰ কেনেকে ভাল লাগে?
তেনেকাই ঠাণ্ডাও নাই, গৰমো নহয়, অলপ অলপ বতাহ থাকে। ৰদ থাকে অলপ, অলপ তেনেকুৱাই ভাল লাগে।
হয়, তেনেকেই কৰি
হয়, গছ-গছনি বেছিকে ৰুব লাগে বতৰটো ঠাণ্ডা হৈ থাকে।
অ, গছ-গছনি বেছি ৰুলে ধৰা ফলচলৰ গছ লগাল, লগে ফলচলো পোৱা যায়, আৰু চাহ থাকে বত বতাহ মাৰি থাকে ভাল লাগে গছ-গছনি ৰ'ব লাগে।
হয় আৰু কাঠৰ বনাব পাৰব।
হয়, চব বস্তু গছ-গছনিৰ পৰা পাওঁ, গছ-গছনিৰ পৰা আমি অক্সিজেন পাওঁ। গছ-গছনি ৰুলে আমাৰ অক্সিজজনটো লোৱাতো অ,
হয়। সেইকাৰণে অলপ গছ- গছনটো অলপ বেছিকে ৰুব লাগে আৰু কটা টো অলপ কমকে কাটিব লাগে।
হয়। যিমান পাৰি মানে ন, নাকাটি থাকিব লাগে। যদি দৰকাৰ বেছি দৰকাৰ হ'লে সেইকেইটা কাটিব লাগে। কিন্তু, নহ'লে বেছি ৰুব লাগে, গছ-গছনি ৰক্ষা কৰিব লাগে।
হয়, তোমালোকৰ পৰা কি কি পাইছে তাই?
আমাৰ ঘৰত আছে, লিচু গছ, আছে আম গছ আছে। কঠাল গছ আছে। তোমালোকৰ ফালে, তোমালোকৰ ঘৰত কি কি গছ আছে?
আমাৰ ঘৰতো আম গছ আছে, বগৰী, কলগছ আছে। আকৌ তোমাৰ বেলেগ, তোমাৰ জলপাই গছ আছে। আৰু বেলেগ কাঠ- চাঠ সেইবিলাকৰ গছ আছে, কটাল গছ আছে। আমলখি গছ আছে, আৰু তোমাৰ কি কয় বেলেগ, বেলেগ বহুত তোমাৰ সৰু-সুৰা, গছ- গছনি আছে।
উম, তুমি গছ-গছনি ৰোৱা নে?
হয়।
পিছত তোমালোকৰ ঘৰত তামো তামোল গছ নাই?
তামোল গছো আছে। তামোল গছ, পান গছ, তামোল গছ বহুত কেইটা আছে।
তামোল কি অঁ নিজে খোৱা নে বিক্ৰীও কৰা?
উম! নিজেও খাওঁ, বিক্ৰীও কৰোঁ।
হয়।
এতিয়া গছ-গছনি কি-কি ফল-ফল হৈছে?
এতিয়াতো লিচু হৈছে আম, লিচু, কঠাল জাম হৈ আছে। মধুৰিআম হৈ আছে।
অঁ! বিচ বিক্ৰী কৰি কৰিবা নে ঘৰতে খাবা?
ঘৰতে খাম, বিক্ৰীও কৰিম।
ঘৰৰ বস্তু খালে এটা খোৱা টাইমত ভাল লাগে খাই।
ভাল লাগে, ভাল লাগে।
তোমালোকৰো ঘৰৰ বস্তু কি বিক্ৰী কৰি দিয়ে নেকি?
কি কৈছা?
তোমালোকৰ ঘৰৰ ফল, ফল-মূল বিক্রী কৰে?
কেতিয়াবা যদি বেছি হয় বিক্ৰী কৰে আৰু নহ'লে নিজৰে লাগে যদি কম হয়, তেতিয়াই খাওঁ।
উম! হয়। ঠিক আছে হ'ব পিছত কথা পাতিম।
হয়, ঠিক আছে।